হেল্ল'।
হেল্ল'।
অ, কি কৰি আছা, কি কৰিছা?
উম, এনে উম, গেম খেলি- গেম খেলি আছোঁ।
অ, অ, ভাত পানী খালা?
গেম খেলিআছোঁ। শুনিছা ভাত? ভাত পানী খালোঁ- খালোঁ।
শুনিছো, ভাত খালানে নাই?
খালোঁ। আৰু তুমি?
অঁ।
অ, মইও গেম খেলি আছিলোঁ। উম, আৰু বাকী খবৰ- চবৰ ভালেনে? উম, আৰু উম, মোৰো ভালে আছে। আৰু দিনটো কেনেকে গ'লে বাৰু?
দিনটো ঠিকেই- ঠিকেই।
উম, চিন্তা কৰিব নালাগে, মতলব আজি দিনটো ভালো যোৱা নাই, বেয়াও যোৱা নাই বাৰু, ৰ'দো দিছে বৰষুণো দিছে।
অ- অ- অ, আমাৰ মানে মানে বৰষুণ দিছে অ, বৰষুণ নাই দিয়া, ৰ'দ দিছিল আৰু বতাহ মাৰিছিল।
উম, ধুমুহা আহিছিলে।
অ, ধুমুহা আহিছিল। ভাত কিহৰ, এ কিহে দি খালা?
ভাত, উম, আজি পানী ভাত খাইছোঁ।
অহ, পানীভাত।
অহ।
অহ, ঠিকে আছে দিয়া।
পানী ভাত দি ভাত খালোঁ।
অহ, খবৰ খাতি ভালেই।
খবৰ খাতি আৰু ঠিকেই আৰু কি কম, ভালে।
আহ। ঠিকেই আছে বাৰু। তোমালোকৰ মাহঁত শুলেই চাগে ন'?
উম! নাই, এহঁতে চবজন টিভি চাই আছে।
অ' অ'!
কোনোবা পঢ়ি আছে, কোনোবা টি ভি চাই আছে। ভাইটিজন চাগে, কাৰোবাৰ লগত টেগ কৰি আছেঋ
অ'! ঠিকেই আছে বাৰু।
আৰু কি কয়! উম, অ'! ক'তো যোৱা প্লেন আছিলে নহয়, ক'তো যাওঁ।
অ'! ফুৰিব যোৱা?
উম, উম, উম।
অ' অ'! তাকে, ক'ত যাবা পিছে?
উম, কোনফালে যাওঁ? এতিয়া
গৈছা নেকি?
উম, এনেতো বনাইছোঁ এতিয়া। কোনটো ফিলে, গ'লে ভাল হ'ব বাৰু? মইও ইমান নাজানোঁ এতিয়া।
অ'! তুমি কি আঁ বা ক'ত যোৱা বা এতিয়া?
উম, উম, ভাল উম, মতলব, ভাল ঠাই ক'তোবা ফুৰিব যোৱা। যেনে- ফুৰি কেনে ভাল লাগে। মনটো অ
এতিয়া ধৰা, সেৰি গৰম দিনটো
উম, উম।
সেৰিত গ'লে ভাল হ'ব আৰু। এই, কি বুলি কয়। পাহাৰীয়া জেগা তেনেকুৱা আৰু ঠাণ্ডা জেগা, অলপ।
উম, পাহাৰীয়া জেগা। কাশ্মীৰ, জম্মু কাশ্মীৰ, লাডাখ চাইডত।
অ'! তেনেকুৱায়। নহ'লে, অৰুণাচল ফালে যাব পাৰি। যদি যোৱা আৰু।
উম! উম, উম, তেনে বাৰু। লাডাখটো বহুত দূৰ হৈ গ'ল, আমাৰ পৰা।
অ'! ঘূৰিবলে।
উম। উম। তেন্তে, এইফালে অৰুণাচল চাইডে ফালে যাব লাগিব। তুমি যাবানে?
হা, হা!
উম! তুমি, তুমি যোনে অকন ফুৰিবলৈ
অ'! যাম বাৰু। মই ভাবি থৈছোঁ, যাম বুলি।
উম, উম। কোন কোন যাবা? তুমি অকলে যাবা? তোমাৰ বান্ধৱী লগৰ।
অ, মোৰ বান্ধৱী যাব অ।
অ বান্ধৱী যাব? উম ভালে আছে মোৰো মানে মোৰ
হে
উম, মোৰো
উম, তোমাৰো লগৰ যাব চাগে ন?
উম-উম যাব মোৰো মানে লগৰ কেইটা যাব আছে উমহ ওচৰতে আছে কিন্তু প্লেন সেইটোৱে প্লেন কৰি আছিলো। মানে কোনফালে গ'লে কেনেকা হ'ব মানে আৰু কি-কি কৰিব লাগে সেইকেইটা মানে ডিচকাচ কৰি আছিলো মানে কথা পাতি আছিলো আৰু।
অ
তাকে এতিয়া ভাবিছো এতিয়া নিজে বাইক লৈ বাইক লৈ গ'লে ভাল উম। হুম হুম, উম-উম, অ-অ
কি কৈছিলা?
পকুৱা? উম, তুমি কি কলা গ্ৰুপ
অ গ্ৰুপ এটা খুলিব কৈছো আৰু।
চোন আগতে উম ঠিক আছে এটা গ্ৰুপ গ্ৰুপ খুলি
অ গ্ৰুপ খুলি তাতে ডিচকাচ কৰি লব পাৰিবা ন?
উম-উম সেইটোৱে কৰিম এতিয়া।
তাৰপিছত কিহত যাবা?
তাকে ভাবিছো এতিয়া আমি এনেকা গলেতো উম বাইকেদি গলে ভাল হব না, কিবা বেলেগ গাড়ী-চাড়ী লৈ যাব লাগিব।
অ বাইকতো পাৰি বাইক স্কুটি ধৰা তেনেকোৱা আৰু।
স্কুটিত গ'লে অসুবিধা নহব জানো?
নাই- নাই নহয় বাৰু।
উম নহলেতো ঠিকে আছে।
নহয় নহলে হেৰি কাৰ-ছাৰ এখন লৈ যাব পাৰি। তেনেকে
অ তেতিয়াহলে কাৰ অ তেন্তে মই মামাৰ কাৰখন লৈ যাম। মানে ড্ৰাইভিং অকন মতলব এক্সপাৰ্ট হোৱা নাই বাৰু এ কোনোবা গাড়ী-চাড়ী চলোৱা মানুহ আছে নেকি? এনে কাৰ-চাৰ ড্ৰাইভ মানে গাড়ী চলোৱা মানুহ আছে নেকি তোমাৰ তোমাৰ লগত লগৰীয়া ভিতৰত তুমি চিনি পোৱা কোনো
হুম বুজি পোৱা নাই ভালকে।
মই কৈছো মই কৈছো কি মানে ড্ৰাইভিং কৰিব কোনো মানুহ আছে নেকি লগৰ তোমাৰ লগৰ ভিতৰত কোনোবা লগৰ কৰে নেকি গাড়ী চলাব পাৰে নেকি? মই কৈছো কি গাড়ী চলোৱা মানুহ কোনো আছে নেকি তোমাৰ লগৰ ভিতৰত?
অ মোৰ নাই তেনেকে নাই।
নাই মানে একেৰাহে এজনে গাড়ী চলাই থাকিলে মানে অসুবিধা হয় না।
অ সেইটোৱেটো, তোমাৰ লগৰ নাই নেকি তেনেকোৱা?
মোৰ লগত, উম মোৰো লগত মই জানা মতেটো সবে বাইক চলাই, হ'ব পাৰে গাড়ী চলাব পাৰে। মানে সিহঁতক গাড়ী দিয়াটো অকমান ভয়ো লাগে না হেঁতে আৰু মানে বহুত স্পীড চলাই সেইটো কাৰণে ভয় লাগে।
অঁ
অকণমান লিমিটত চলাব লাগে, সিহঁতে লিমিট ক্ৰচ কৰি দিয়ে। সেইটো কাৰণে বহুত ভয় লাগে আৰু ন তুন নতুন জগাত যাম ৰাস্তা কেইটা চিনি নাপাম কোনফালে সুমাই দিব
অঁ
সেইটো কাৰণে নতুন নতুন ৰাস্তাটো ভালমতে গাড়ী চলাব লাগিব না।
অ
উম আৰু এনে গলেতো দুই তিনটা কাপোৰ লৈ কিনি যাব পাৰি না গ ঠাণ্ডা, ঠাণ্ডা এৰিয়াত মানে ঠাণ্ডা জগাত গ'লে
অ অ লৈ যাব পাৰি।
গৰম কাপোৰ তাকে গাড়ী নিলেতো আমি অ সৰু এটা গেছ লৈ কিনে নিজেই কৰবাত ৰখি কেনে ভাত চাত ৰান্ধি কেনে খাব পাৰি নহয়
অ পাৰি পাৰি বাৰু
পইচাটো অকণ বচাবৰ কাৰণে পইচাটো বচোৱাৰ কাৰণে এটা সৰু এটা গেছ চিলিণ্ডাৰ ধৰি কেনে নিজেই গাড়ীত চাউল তাউল অ অলপমান আৰু কিবা কিবি লৈকে বনাই একে চব যে ৰাস্তাৰ ওচৰত বহি কেনে পকাই কেনে খাব পাৰি না ৰান্ধি কেনে উম সেনেকা কৰিলেওটো হৈ যাব সেনেকা কৰিলেওতো হৈ যাব ন। উম সৰু চিলিণ্ডাৰ এটা ধৰি লওঁ মই ধৰি ল'ম বাৰু আৰু ৰন্ধা চান্ধা কৰিব আহে নহয় তোমালোকক
হা
ৰন্ধা কৰিব আহে নহয় তোমালোকক?
অ আহে আহে অলপ চলপ আৰু
উম ঠিকে আছে ৰান্ধিব আহি গলে আৰু মানে ভাল আৰু টেনচন নাথাকে।
মোৰ লগৰ কেইটাতো ৰান্ধিবই নাজানে। ভাত বনা ক'লে কেঁচা কেঁচা চাউল বনাই দিয়ে সেইটো কাৰণে মানে এজন ভাল জানা শুনা মানুহ লৈ গলে আৰু কিবা অসুবিধা নহয়।
অঁ
আৰু তো আৰু ৰাতিটো ৰাতিৰ সময়তো চাগে আমাক ৰিচৰ হয় হোটেলতে থাকিব লাগিব।
অ
এটা এ তোমাৰ মতে শুনা শুনা তোমাৰ মতে এনে তুম তোমাৰ জানা মতে মানে, এদিনৰ হোটেলত থকা মানে, ভাড়াটো কিমান কৰি ল'ব পাৰে?
তাকে মই নাজানিম, কিমানকে ল'ব!
মই এটা লগৰ লগত কথা পাতিছিলোঁ। সি কৈ আছিলে ভাল ৰুম ল'লে, পোন্ধৰ দুই হাজাৰ টকা আৰু এনেই সৰু মোৰা অকন একজা কৰিব পৰা থাকিলে, চাৰি পাঁচশ টকাতে পাই যায় বোলে।
অ',
এতিয়া যোৱা পিছতে গম পাম, কোনটোত যাব লাগিব।
অ'অ'তাকেই, যোৱাৰ পিছত গম পাম বাৰু, ঠিক আছে।
অ', হ'ব হ'ব, হ'ব দিয়া।
উম্,